হেল্ল' কোৱা? নাই, তোমাৰ?
মোৰো ভালে, কি কৰি আছে?
এনেই, স্কুলত আহিছো টিচিঙৰ ইণ্টাৰণশ্বিপত।
অঁ' চাহ খালা?
উমঁ' এতিয়া দিব, দহটা পোন্ধৰটে দিয়ে।
অহ' তাতে ব্ৰেকফাষ্ট কৰা?
উমঁ।
ক্লাছ হ'ল‌?
নাই এক্সাম ডিউটি দিছে, চাই খাই চাই চাহ খাই কিনে তাৰপিছত এক্সাম দিব।
অঁ কেইটালৈ এক্সাম আছে?
উমঁ' টুৱেলভ, বাৰতা।
অঁ।
উমঁ। গভমেন্ট স্কুলত কি জানা বহুত ডেভলপমেন্ট লাগে।
অঁ।
উমঁ' মানে বাচ্ছাবোৰ কেনে মানে ব্লেকবৰ্ড কেনেকুৱা থাকে, তাহত মানে একো ডেভলপমেণ্ট নাই জানা। পইচা মাৰে, বহুত পইচা মাৰে, উমঁ।
ব্ৰেন্ঞ্চ নাই, ব্লেক বৰ্ড দিয়া। আৰু মেমগিলা কি কৰি থাকে ন' এনে কিবা দি দিব আৰু বহি থাকে।
অঁ।
বহুত ভাল এক্সপিৰিয়েঞ্চ পাইছো মই গভমেন্ট স্কুলৰ পৰা।
উমঁ।
উমঁ' কেনেকুৱ এক্সামো লৈ আছে ন' এটা ব্ৰেঞ্চত মানে আঠটা আঠটা ষ্টুডেণ্ট।
উমঁ আৰু এইটো কুৱেশন পে পেপাৰ দিছে এটা বেঞ্চত আঠটা ষ্টুডেণ্টচ্ আৰু এটা পেপাৰ দি চবেই লিখব লাগিব, আগ তই লিখ তাৰপিছত তই লিখিবি তাৰপিছত এনেকুৱা।
এনেকে লিখিলে কেনেকে হ'ব।
অঁ, আৰু ফুল চিটিং। মানে কি কৰাই আছে একোৱে বুজি পোৱা নাই।
ন আমিওতো পঢ়িছিলোঁ, ভালেই টো পাইছিলো আমি।
বাটেই বাট ইয়াতে বহুত বেয়া আৰু। মানে চবে কৈ আছে গভমেণ্ট স্কুলত মানে বহুত ডেভলপমেন্ট লাগে এনে এনে।
অঁ। আমিও পঢ়িছিলোঁ, আমাৰ টাইমতো বহুত ভালেই পাইছিলো। তাৰে পৰাই পাছ কৰিছো ইলেভেন, টুৱেলভ।
চাৰেগিলা বহুত পইচা মাৰে, আৰু টিচাৰ্চ বোৰো না। হেড মাষ্টাৰ কৈ থাকে এনেকুৱা কৰা, এনেকুৱা কৰা। বাত সহঁতে কি কৰে ন ইগনোৰ কৰি দিয়ে, হেড মাষ্টাৰকে ইগনোৰ কৰি দিয়ে।
অঁ। এনে লাগিছে নে ইণ্টাৰ্ণশ্বিপ কৰাই?
উম, ভাল এক্সপিৰিয়েন্ঞ্চ পাইছো আৰু এনেকুৱা হয় বোলে ষ্টুডেন্টচ গিলাক, বাচ্ছাৰ গিলাক।
কিমান ক্লাছলৈ আছে তাতে?
তাতে ইয়াতে এনিও আছে ন', ক্লাছ এইটৰ লগে আছে।
অঁ, টোটেল তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰা কেইজন আছা?
সাতজন।
অঁ, অঁ।
উম।
আজি চবে আহিছে নে?
আহিছে।
উম।
তাজিল অহা নাই?
অঁ, অঁ, মোৰো আজি - অঁ, মোৰো আজি ইণ্টাৰ্ণশ্বিপ আছিল, যোৱাই নহল। মোৰো আজি ইণ্টাৰ্ণশ্বিপ আছিলে।
তুমিছোন লাইব্ৰে লাইব্ৰেৰী তে কৰা।
অঁ, আজি যোৱা নহব ডক্তৰ তাতে যাম।
এ তোমাৰ ৰিপৰ্ট আহিলনে?
অঁ, ৰিপট আহিছে। এয়া মানে ব্লাড নাই সেয়ে।
উম, ব্লা ব্লাডৰ কামি মানে?
অঁ, বহুত।
তুমিছোন ইমান হেল্ডি ৰে।
তাকে হে।
তাই কিয় এনেকুৱা?
তাৰপিছতে এনেকুৱা।
মানে ডক্টৰে কি কৈছে, মানে তোমাৰ ব্লাড নাই?
হা সেইটোৰ কাৰণে এনেকা হৈছে, কৈছে মানে ভালকে খাবা। ভালকে নোখোৱা নেকি তুমি, মই তো ভালকে খাওঁ।
অঁ, এনেই হেল্ডি নেকি।
হয়, হেল্ডি বস্তু খাবা, জাংক ফুড খালে কেনেকে হ'ব।
উম। এ কিমান ফিজ কিমান গৈছে? পইছা, পইছা কিমান গল?
পইছা ছেভেন থাউজেণ্ড মান গৈছে।
ইয়াতে বা অঁ অঁ, নহলে ট্ৰিপত যাব পাৰিলা হয়।
অঁ সেইটো কাৰণে মায়ে নিদিয়ে আৰু এতিয়া পইছা।
উম, ইষ্টে কৰিব লাগেব না চবতে এলাও নকৰে।
তোমাক দিছে।
মই কোৱাই নাই, মই মই মিছা কথা মেনেজ কৰিম মানে। কিবা কৈ দিম কি এই প্ৰজেক্টৰ কাৰণে লৈ গৈ আছে কিবা কিবা কম আৰু। বাত শিল্পীয়ে নাযায় ত মইও নাযাম, যদি আমাৰ গ্ৰুপৰ কোনো নাযায় ত মই যাই কেনে কি কৰিম?
অঁ অ। সেইটোও হয়, ভাল নালাগিব।
অঁ যদি আমাৰ গ্ৰুপৰ যায়, তেতিয়া আমি আমি যাম।
অঁ, মানে এদিনতে ঘূৰি অহাকে হলে গ'লো হয়।
অঁ, বাবিতাও নাযায়, তুমিয়ো নোযোৱা। মই ভাবিছিলো শিল্পী যাব। উম শিল্পীয়ো কৈ আছে তাই মানে নাযায়।
আজি তই লৈ যোৱা যদি আজি তই নিলে হয় গ'লো হয়।
অঁ। আৰু ছিক্স থাউজেণ্ড ন বহুত।
সেইটোৱে।
উম। আৰু ইষ্টে ষ্টে কৰিব লাগিব না, তিনিদিন ন ইয়াত মানে শ্লিপাৰ শ্লিপাৰ পৰা লৈ যাব মানে শ্লিপাৰ ট্ৰেনটো। আৰু তাতে চোৱা তুমি যদি ট্ৰিপত যোৱা, তোমাৰ নিজৰ অঁ কিমান ড্ৰেছ বোৰ লাগিবইয়ে। আৰু নিজৰ খাৰচা লাগিবই, এনেকৈও যাব পাৰিবা।
তুমিতো ছয় হাজাৰৰ আশাতে যাব নোৱাৰা ন।
অঁ অঁ, তাতে তোমাৰ এক্সট্ৰা মানি এইবোৰ লাগে অঁ। অঁ আৰু যদি তুমি অঁ, ট্ৰিপত গ'লেচোন অলপ ড্ৰেছবোৰো লাগিব। উম আৰু থাৰ্ড চেম চোন সৰু ন, যা যুনিয়ৰছ বোৰ ইহঁতক এলাও নকৰে।
হয় নেকি?
অঁ, নকৰে এটা ভাল জাগ গা যাব লাগে য'ত চবকে এলাও কৰে, বাত সিহঁতে ইমান দূৰৰ ট্ৰিপ টো লৈছে।
ওচৰত হ'লে অলপ ভাল, ধৰা আমি যদি মেঘালয় বা শ্বিলং চাইডেও গ'লো এদিন তে ঘূৰি আহিলো হয়, ভাল লাগিল হয়। তাতে থাউজেণ্ড দিলেও বেয়া নালাগে। হা
একো নালাগে, এই ভাই একদিনৰ একদিনৰ কাৰণে কি আৰু, বাট ইয়াতে ইমান ফ্ৰিদেছ ৰেকোছ হে কৰবা পাগব, আকৌ তোমাৰ ফাইভ থাউজেণ্ড চিক্স ছোৱালী জনী ইয়াতে দিয়া দেই নিজৰ নিজৰ তাতে তুমি এক্সট্ৰা লৈয়ে যোৱা আৰু তোমাৰ কাপ বোৰ টুটেল টেন থাউজেন্ড এইটো ধৰি থকা আৰু টেন থাউজেন্ড দি আমি মানালী ঘুৰি আহিল
কিন্তু ভালো লাগিলে হয় গৈ
অ' চৌক ফ্ৰেণ্ডবোৰ আৰু বাট কি কৰিবা সিহঁতৰ কি হ'ল বা প্লেনিংটো কি হৈছে ফাইভ থাউজেড আন্ডাৰত যদি অ যাব তো ফাইভ হাণ্ড্ৰেড ফাইভ থাউজেড আণ্ডাৰত যদি হয় তে ভাল শিল্পী কি কৰিবা শিল্পী কি কৰে বা শিল্পী যদি যায় আৰু তুমি পোহতেও নাজানা
অ'
এয়া কি কয় আমি মানে মানে যাব পাৰিলো হয় মানে বাজেটটো বেছি হৈ যায় আৰু মোৰ বেমাৰ হৈ গ'ল ঘৰৰ পৰা নিদিব
উম বাবিতাকো নিদিয়ে কাৰিনাচোন কাৰিনাচোন বেলেগৰ লগতে যাই আছে তাৰ বেলেগ ফ্ৰেণ্ড
অ' তুমি হেৰিত গৈছা আম্বুবাচী মেলাত
নাই যোৱা ফটোবোৰ চাই কিনে ৰীলচ বোৰ চাই কিনে ইমান মানে মন যায় বাট কেনেকে যাম
অ
ইমান ষ্ট্ৰং নাই তলত পৰা ওপৰত যাব লাগিব ন
অঁ
সেইকাৰণে
কিন্তু বহুত খোজকাঢ়িব লাগিব ন গাড়ী যাব নেদিয়ে
বহুত বহুত তলত পৰা ওপৰৰ লগে আৰু ওপৰৰ পৰা আৰু তলত আহা
অ কিন্তু ভাল লাগিছে ইমান ধুনীয়াকে সজাইছে
ইমান দূৰৰ পৰা আদমি আহে মানুহবোৰ আহে আমি ইয়াতে হৈ কিনে আমি না যাওঁ
তাকে
উম
বা চবেতো বহুতে পাঁচটা বাজাতে যাতে যায় চাৰিটাত
অ সেই মানে আঠটা নটা পাই যায় আৰু যদি সাতটাত উলাই
এনে তুমি যাম বুলি ভাবিছা
মন আছে এ বহুত লাষ্ট ইয়েৰত বহুত মন আছিল হা
যাব পাৰা
এনে চ'বে যদি গ্ৰুপ মিলি যায় ন তেতিয়া পাৰো, উম
অ সেইটো হয়, কিন্তু বহুত খোজ কাঢ়িব লাগিব।
উম এইটো হয়।
আৰু ৰ ৰ'দো দিয়ে
অ', ৰ'দ টো দিয়ে। হু?
অ'।
কোৱা যদি পাৰিলে যাম আক।
অ', কৈ চাবা চব
অ', আমাৰ ফ্ৰেড বোৰ যদি যায় আমি যাম ওলাম।
অ'।
এতিয়া চোৱা আমাৰ ইণ্টাৰ্ণশ্বিপৰ মানে তিনিদিন আছে আৰু। কি হয়। লাষ্ট দিন এইটো ট্ৰেডিচনেল পিন্ধি আহিম আক। ফটোছ্ অ ফটোবোৰচ ল'ব লাগিব ন। অ', প্ৰিন্সিপাল লগত লাগে, এ স্কুলৰ লগত লাগে।
অ'। কি পিন্ধিবা সেইদিনাখন?
অ', শাৰী অফ ক'ৰ্চ নিজৰ ট্ৰেডিচনেল।
অ', চবে পিন্ধিব।
অ', চবেই চবে, যিমান ইয়াতে আছে ন চব।
অ', এনেইতো কুৰ্তাই পিন্ধি যোৱা।
অ', ইয়াতে চোন এতিয়া মানে কুৰ্তাই
তাৰে টিচাৰ বিলাকেও পিন্ধে।
অ', নিয়াতেও। কোনোব মানে কোনো কোনো টিচাৰ মেখেলা পিন্ধে। কোনোবা এইটো কুৰ্তা পিন্ধে এনেকুৱা আৰু।
অ'।
মানে ইয়াতে ডেভ্লমেণ্ট না সেই গতিকে মানে ইনভাইৰ ইনভাইৰমেন্ট লৈ কিনে বহুত ভালকে মানে কৰিছে আক
অ'।
ডেভেলপমেণ্ট এইটোৱে যে মে'ম মে'ম হতেক অলপ সেইটো চাব লাগে, বাছা বাচ্ছাবোৰ।
বাকী হেডমাষ্টাৰ ভাল, হেডমাষ্টাৰ বহুত কৰিছে ইয়াতে।
অ'।
কিবা কিবি বনাইছে, মানে বহুত কৰিছে এইয়াত। গ্ৰীনেৰী যে কয় গ্ৰীনেৰী বহুত কৰিছে।
কি কৈছা?
গ্ৰীনেৰি যে গ্ৰীনেৰি
অ'।
অ', স্কুলৰ গ্ৰীনে এইটো বহুত ভালকে মানে চ সজাই ৰাখিছে। উম, বহুত অ', অ', বহুত ভালকে মানে কৰিছে। আৰু বহুত টি চাৰচ বো-বোৰক বহিবৰ কাৰণে বহুত ভালকে বনাইছে, লাইব্ৰেৰীও বনাইছে। বোত ইয়াত ইটো প্ৰব্লেম কি না, কি ইয়াতে যে টিচাৰ্ছ আছে ন ইটো বহুত বেয়া।
অ'
মানে বাচ্ছাবোৰক লৈ কিনে ইমান চিৰিয়াচ নাই।
অ', দিয়াত সেইটো হয়।
উম, অলপ ইহঁতক ভাববা লাগে ন, পইচাবোৰ চোন মা-মান্থলী পায়েই ইমান ইমান।
উম।
উম।
দিয়া ঠিক আছে, ভাল লাগি কথা পাতি।
দিয়া।
অ'।